ও, শুনিছোঁ। তুমি শুনিছানে?
মই শুনিছো অ।
কোৱা, খবৰ কোৱা?
মোৰ ভালে-ভালেই তোমাৰ
একদম মানে বঢ়িয়া চলি আছে, অ'গৰমে অকমান দিগদাৰ কৰি আছে।
অ, বাকী গা-চা ঠিকে আছে নহয়?
গা-চা ঠিকে আছে, ঠিকে আছে। এ আমাৰ হেৰি মাৰ ভাগৰে বৰ এটা গাটো ঠিক নাই। এ কি আৰু এতিয়া, ছিজনেল আৰু ভাইৰেল জ্বৰ।
হয়-হয় বাৰু, বাকী খোৱা-বোৱা খিনি ভালকে ৰাখিলেই হ'ল। আমাৰ ঠিকে আছে, এই খেতি-বাতি আৰম্ভ কৰিছে। পৰহি পৰা, ৰোৱা-মেলা। তাৰপিছত কালি বতৰ ঠিকে আছিলে, পৰহিও অলপ ঠিকে আছিলে। আজি অকণমান ৰ'দ তো দি দিলে তোমাৰ।
তাকে মই আজি ৰাতিপুৱাতে পঠালে মানে আমাৰ বাওঁ আজি বোকা দিয়া নাই, এনেই বোকা দি আছিলে। আজি পথাৰলে যাবলৈ লৈছো মানে দেউতাক ভাত দিবলৈ গৈছোঁ, তাৰ পৰা মই ৰ'দতো দেখিয়ে গম পাই আছো যে, আজি ৰাইজে ৰুব নোৱাৰিব। কিন্তু এই যোৱা দুদিন কিন্তু মই ধুনীয়া বতৰ দিছিলে, পথাৰত থাকিবলে।
অ-অ, তাকেহে তাকে।
তোমালোকৰ আক ক'লা পৰিব বুলি ল'ৰাটো যে ইয়াত এটাহে ল'ৰা ক'লা পৰিব বুলি যাবলে নিদিয়ে। আমি বোৰকে কিমান কষ্টত ডাঙৰ হৈছো।
এ নহয় কথাটো তেনেকুৱা নহয় মানে, আমাৰ ঘৰত গৰু, ছাগলী ধেইৰ ন। মা-দেউতা মানে গুচি গ'লে, বায়ে চাব নোৱাৰে মানে। গ গৰু, ছাগলী বিলাক ইমানকে। অত্যাচাৰী জীৱ নহয় জানো সিহঁত, অত্যাচাৰীৰ নিচিনা নহয় জানো সিহঁতে।
হয়-হয়।
আৰু মানে কি হয়, মানুহ সলনি হ'লে সিহঁতৰ উৎপাতটো বেছি হয় মানে। সেইকাৰণে মই অ' মই তোমাৰ সিহঁতক সেই লোৱা-মেলা কও, তাৰপিছতে দানা-দানাটো মই সিজাই দিওঁ সেইকাৰণে, সেইকাৰণে ইয়াতে লাগো।
তুমি ঘৰত কাম কৰাও ন? হেল্ল' হেল্ল' ঐ শুনিছা নাই?